হেল্ল'।
অ'।
কোৱা? অ', ক'?
ক' ক' ফোন কিয়া কৰছা?
এই আমাৰ তাতে এইমাত্ৰ এটা সেই হৈছিল হা, এইটো যে এখন কাৰ্ড লৈ আহে, কাৰ্ড খনত যে বহুত কেইটা যে বস্তু থাকে? স্ক্ৰেচ কৰিব লাগে যে এশ টকা দি, এশ টকা দি বোলে স্ক্ৰে নাই এশ টকা দি বোলে স্ক্ৰেচ কৰিলে, তই বোলে পঁচিশহ টকা দিলে কাড খানত গোটে ভিতৰত যিকেইটা আইটেম আছে, তাৰে ভিতৰত যিটো পৰে বোলে পঁচিশহ টকাত পাই যাম।
উম।
মই কৰা নাই মানে, নাই একবাৰ কি হৈছে আমাৰ কাষৰে আণ্টিটোৱে কৰছিল। এশ টকা দিছে। সেই এইবিলাক ফেক হয়, এশ টকা দি মানে এশ টকা দি ত্ৰেচ কৰছি, তাৰ পিছত কৈছে কি মই বস্তুটো আনি আছোঁ। বোলে আপুনি ৰখক। তাৰপিছত আনিম বুলি কৈ এশ টকাটো লৈ গুছি গ'ল, সি বস্তুটোৱে নানিলে।
তেন্তে সেইটো মা আন্টিতো মূৰ্খ আছিল চাগে।
উম', উম' সেইটো আন্টিতো ৰখি থাকিল আহিব বুলি নাই নাই নাহিল লাষ্টত।
গাধা ছাগে
উম, নেটৱৰ্কটো বেয়া নেকি মাতটো হয় হৈ আছে।
গাঁৱৰ কবাৰ পৰাই আহিছিলোঁ।
উম।
ঠিকে আছে এতিয়া।
অহ, এতিয়া ঠিকে আছে। এনেই তই এইটো বস্তুটো নাম শুনিছানে? হিমানন্ত আন্তঃগথনি।
অ', জানো, জানো বৰ্ডাৰিং ফ্ৰাষ্ট্ৰটাকচাৰ।
ইমান তাত গাঁথনি মানে কি বুলি ভাবাতে?
হিমানন্ত আন্তঃগাঁথনি মানে চা আৰু মানে। কিমানটা অঞ্চলত মানে নিৰ্মাণ কৰা ৰাস্তা খ
অহ',।
ৰেলপথ বিমান। বিমান ঘাটি যোনটো বা যোগাযোগৰ ব্যৱস্থাই হওঁক বিদ্যুত পানী স্বাস্থ কেন্দ্ৰ। প্ৰায় সি যোনটো বৰ্ডাৰ চেক পোষ্ট থাকে বা গুদাম ঘৰ। বা যোনটো নজৰদাৰি কৰা ব্যৱস্থা আৰু ধ বিভিন্ন উন্নয়নমূলক সুবিধাত একেলগে মানে সিমান তাত বুলি কোৱা হয়, আৰু।
আচ্ছা মানে, এনে সিমান্ত আন্তঃগথনিতো ইমান প্ৰয়োজন কিয়?
ইয়াৰ মানে এটা প্ৰয়োজন হয়, মূল কাৰণকেইটা মানে ৰাষ্ট্ৰ-ৰাষ্ট্ৰীয় সুৰক্ষাক মানে শক্তিশালী কৰে আৰু। সীমান্ত অঞ্চলবিলাকৰ উন্নয়ন কৰে বা যাতাত ব্যৱস্থাটো দ্ৰুত কৰি তোলে। তাৰে পিছত যিটো ব্যৱসায়, বাণিজ্য আৰু যোগাযোগটো সেইটো মানে বৃদ্ধি কৰে, আৰু যিবিলাক আমাৰ জৰুৰীকালীন সহায় থাকে। সেইবিলাক মানে স এইবিলাক মানে দ্ৰুত ভাৱে হোৱ সহায় কৰে আৰু।
আচ্ছা, এনে কি, চব সীমান্ত একে, নেকি?
নহয়, নহয় চাবি কিছুমান থাকে পাহাৰে সিমান্ত থাকে, এ কিছুমান নদীৰ সীমান্ত থাকে, বা মৰুভূমি সীমান্ত বা বনা অঞ্চলীয় সীমান্ত। আৰু সাগৰীয় সীমান্ত থাকে, মানে প্ৰতিটোৰে প্ৰয়োজন আছে আৰু। আৰু প্ৰতিটো ধৰনে চেলেঞ্জ বিলাক বেলেগ, বেলেগ আৰু।
আচ্ছা, আচ্ছা, এনে সীমান্তত মানে ৰাস্তা কিয় ইমান গুৰুত্বপূৰ্ণ?
সীমান্তত। ৰাস্তাটো গুৰুত্বপূৰ্ণ, উন্নত ৰাস্তা মানে ধৰ, সেনা বিলাকে হওক বা চিক চিকিৎসক দল বা উদ্ধাৰকাৰ যিবিলাক বাহিনী থাকে, বা সাধাৰণ মানুহৰ তাতে যায় থাক, বসবাস কৰে, ন, সেই মানুহবিলাকৰ মানে যাতায়াতো সহজ কৰে আৰু, আৰু ধৰ বানিজ্য হওক বা তাৰ, সেই সীমান্ত বিলাক চাব কাৰণে, বৰ্ডাৰ বিলাক চাব কাৰণেও বহুত পৰ্যটক আহে, না। তাতে ভাল পৰ্যটনৰ বিকাশ ঘটে আৰু, ৰা মানে সীমান্তত ৰাস্তাটো ভাল হলে আৰু।
আচ্ছ আৰু এনে, সেইটোৰ ভূমিকাটো কি?
চা মানে সেইটো মানে এটা ব্ৰিজ, ব্ৰিজৰ ভূমিকাটো মানে ব্ৰিজ কেইটা, বনাই যাতে ধৰ আহ, সেই সময়ত, সেই জেগাবিলাকত যদি বেছিভাগ নদী আছে, সেইবিলাক যদি নদী আমি তাত ৰৈ কেনে চাব যাব লগা হয়, তেতিয়া অলপ প্ৰব্লেম হয় না, সেইকাৰণে মানে সেইটো বনাই দিয়া হয়, আৰু সেইটোৰ ফলত মানে ধৰ, সময়তটো কমে, বা খৰচো কমে। আৰু তেতিয়া মানে যোগাযোগটো ভাল হয় আৰু কাৰণ নদী পাৰ হৈ কিনে, কিমান মানুহেনো অহা-যোৱা কৰিব বা ব্যৱসায়-বাণিজ্য কৰিব বা পৰ্যটক কিমান হ'ব। যদি তাতে, এখন সেইটো বনাই দিয়া হয়, তেতিয়া মানে ভাল হৈ যায় আৰু। এতিয়া সময়টো কমি যায়, খৰচটো কমি যায়। আৰু এতিয়া যোগাযোগটো উন্নত হ'ব বা যিবিলাক পৰ্যটক আছে, পৰ্যটকৰ সংখ্যা বাঢ়ি যাব।
অ', হৈ, দিছো, এনে, মানে সীমান্ত অঞ্চলত মানে ৰেলপথত লাভটো কি?
চাবি ৰে'ল পথত, ৰে'ল পথৰ দি মানে চা ৰে'লপথত মানে যাত্ৰী সকলে হওক বা যিবিলাক মানে সামগ্ৰী, আৰু ডাঙৰ, ডাঙৰ সামগ্ৰী বিলাক বহুত বস্তু যেতিয়া একেলগে লৈ আহিবা পাৰি আৰু, ৰে'ল পথত তাৰমানে দুৰ্ত গতিত লৈ আহিবা পাৰি আৰু। আৰু মানে অৰ্থনৈতিক বিকাশত মানে এটা কাম কৰে, মানে আৰু কৌশলগতা মানে গুৰুত্বপূৰ্ণ।
উম, আৰু মানে বিমান ঘাটিটো কিয় দৰকাৰ?
অ', দি বিমান ঘাটিটো মানে, চা এ, চাবি যেতিয়া, জৰুৰীালীন অৱস্থা হয়, বা দুৰ্যোগ বিলাক হয়, তাতে বা চিকি স্য বিলাক সহায় কৰিব লাগে, ত, মানে সুৰক্ষা এটা কাৰণে, আৰু বিমান ঘাটি এটা অত্যন্ত উপযোগী আৰু মানে। ধৰ, পতকে বিমান এখনত উঠি কিনে, পতকে গুচি আহিব পাৰি ন, সেইবিলাক মানে জৰুৰীকালীন অৱস্থা কাৰণে, বহুত উপযোগী হয় আৰু।
অ', আৰু তোৰ আধুনিক যোগাযোগটো কিয় ইমান প্ৰয়োজনীয়?
আধুনিক যুগা যুগ মান যে মোবাইল নেটৱৰ্কে হওক বা ইণ্টাৰনেট হওক বা উপগ্ৰহৰ যিটো যোগাযোগ বা অ অ যিটো সেই আৰু ধৰ সীমান্ত অঞ্চলত মানে এইবিলাক মানে লাগে আৰু মানে। তাৰমানে এইবিলাক এ দেশৰ মানে এটা এই বস্তুবিলাকে মানে দেশৰ এটা অংশ আন এটা অংশৰ লগত মানে সংযোগ কৰাত সহায় কৰে আৰু সেইকাৰণে যোগাযোগটো প্ৰয়োজন আৰু মানে। যোগাযোগটো নহ'লে মানে সীমান্ত অঞ্চলটো মানে যিবিলাক সৈন্য বাহিনী থাকে তেওঁলোকে মানে সেই ঘৰ অন্য এটা অংশৰ মানে খবৰবিলাক নাপাব আৰু সেইটোৱে আৰু মানে সেইকাৰণে প্ৰয়োজন আৰু যোগাযোগটো
অ আৰু মানে বিদ্যুতৰ ভূমিকাটো কি ইয়াত?
চোৱা বিদ্যুতৰ ফলত নহয় চোৱা বিদ্যায়ালয়তে হওক বা চিকিৎসালয় হওক, উদ্যোগ, যোগাযোগ
আৰু মানে দৈনন্দিন জীৱনৰ বাবে বিদ্যুত এটা অপৰিহাৰ্য আৰু। এটো বিদ্যুতৰ সুবিধাটোত আছে আৰু বিদ্যালয়খনত বিদ্যুত লাগবই ন কেনেকে ল'ৰা ছোৱালী পঢ়িব বা চিকিৎসা সন লাগব। উদ্যোগ এটাত লাগব, সেই আৰু সেইকাৰণে আৰু মানে বিদ্যুতৰ ভূমিকা আছে আৰু।
অ অ অ অ। আৰু তোৰ মানে স্ব্থ সীমান্ত অঞ্চলত স্বাস্থ্য আৰু শিক্ষাৰ গুৰুত্ব।
তাপি উন্নত যেতিয়া চিকিৎসালয়বিলাক থাকিব বা বিদ্যালয় থাক বা তাতে বিদ্যালয়বিলাকত যেতিয়া মানে দক্ষ শিক্ষক থাকিব মানে তেতিয়া মানে সীমান্ত অঞ্চলত মানে যিসকল লোকে মানে বা বসবাস কৰে আৰু। তেওঁলোকৰ মানে জীৱনৰ মান জীৱনৰ মানদণ্ডটো মানে উন্নত হব আৰু আৰু সেই অঞ্চলত মানে জনসংখ্যাটো মানে এ বাঢ়ি থাকব আৰু মানে। অঞ্চলটো এৰি যাব নোখোজব আৰু কোন যদি স্বাস্থ আৰু শিক্ষাতটো মানে ভাল হয় আৰু। প্লেন আইছে নক কি তহঁতৰ ইফালে?
নাই নাই।
হা
হেল্ল'
অ ক।
ট্ৰেইন আইছে নেকি তহঁতৰ ইফালে?
হেল্ল'
অ
ক
বস্তু সিমান্ত আন্তঃগাঁথনিয়ে মানে বাণিজ্যত কেনে সহায় কৰে?
ত বাণিজ্যত সিমান্ত যদি ৰাস্তাটো উন্নত হয়। বা যদি তাতে গুদাম ঘৰ থাকে বা চেক প'ষ্ট থাকিলে মানে আমদানি ৰপ্তানি কৰাত মানে সহায় হয় আৰু। আৰু এতিয়া স্থানীয় অৰ্থনীতিটো মানে শক্তিশালী হৈ যায় আৰু।
উ উ উ পৰ্যতন সম্ভাৱনা
আছে আছে ধ মানে সেই আৰু সীমান্ত গঠনিবিলকত পৰযটন পৰ্যটকৰ সম্ভাৱনা আছে। সেইকাৰণ ধৰ সেই তাতে মানে সীমান্তৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য আছে বা সংস্কৃতি আছে তাৰে অ তাতে যিবিলাক মানে ঐতিহাসিক স্থান আছে মানে সেইবিলাক মানে ভাল লাগা আৰু মানে, সকলোৰে ওচৰত পৰিচিত আৰু উন্নত আন্তঃগাঁথনি থাকিলে মানে পৰ্যটকটো বৃদ্ধি পাব আৰু, তাৰপণ বৰ্ডাৰ এৰিয়া এই বিলাক চাবৰ কাৰণে সকলোৰে মানে মন থাকে আৰু আৰু তাতে মানে পৰ্যটক, থাকে আৰু বেছিভাগ সময়ত পৰ্যটক থাকে।
আচ্চ্ছা আচ্ছা। এলাহ কু,
হা হা,
লাভ লাভ
ইয়াতে লাভ মানে কি আৰু, এতিয়া মানে সীমান্তবাসী অঞ্চল হৰ কাৰণে কি আৰু যাতায়াত এতে ভাল হৈ যায় আৰু, বা স্বাস্থ্য সেৱাতো ভাল হৈ থাকে শিক্ষা ভাল হয়। বা বজাৰ চজাৰৰ ব্যৱস্থাটো ভাল থাকে আৰু যোগাযোগৰ সুবিধাটো বৃদ্ধি পায় আৰু, সেইখিনি এইখিনিয়ে মানে লাভ আৰু তেজৰ যিসকলে মানে সীমান্ত বাখি, সীমান্তৰ অঞ্চলত মানে বাস কৰে আৰু মানে বৰ্ডাৰ এৰিয়াত যিসকলে বাস কৰে আৰু,
অ অ আধুনিক নজৰ দাবীৰ ভূমিকা,
আধুনিক নজৰ দাৰি মানে চা চি যিবি, ড্ৰোন থাকে থাৰ্মেল কেমেৰা থাকে বা লেন্ঞ্চৰ সহায়ত মানে, সীমান্ত অঞ্চল মানে অধিক সীমান্ত অঞ্চল বিলাক মানে ভালকে মানে আৰু, পৰ্যবেক্ষণ কৰি থাকিবা পাৰি আৰু মানে,
প্ৰাকৃতিক দুৰ্যোগৰ সময়ত আন্তঃগাঁথনি কিয় দৰকাৰ?
প্ৰাকৃতিক দুৰ্যোগৰ সময়ত আন্তঃগাঁথনি। এয়া যদি ৰাস্তাতটো উন্নত হয় বা, দলং ঘাট দলং বিলাক তাৰে ভাল হয় বা ব্ৰিজবলাক ভালে থাকে, আৰু যোগাযোগ ব্যৱস্থা মানে উদ্ধাৰকাৰী, যিবিলাক দলত থাকে সেই দলক বোলে দুটাভাৱে মানে ঘটনাস্থলীত, স মানে জাইপথ সহায় কৰে আৰু মানে ধৰে প্ৰাকৃতিক দুৰ্যোগ, হয় আৰু সেই সময়ত মানে, এইবিলাক বস্তুৰে মানে ধৰ যদি তাতে কোনো ব্য়ক্তিৰ মানে ক্ষতি হৈছে আৰু,
তাৰমানে উদ্ধাৰকাৰী দ উদ্ধাৰকাৰী দলে তেওঁলোকক উদ্ধাৰ কৰি আনে আৰু আনি কিনে সেই মানে, সেই জাগাটোত মানে আৰু য'ত মানে সেই আৰু, উপযোগী আৰু থকাৰ বাবে তাতে লৈ যায় আৰু,
উম এনে আন্তঃগথনিৰ পৰিৱেশত প্ৰভাৱ পেলাই নেকি?
অ প্ৰভাৱ পেলাই কাৰণ চাবি, ধৰ বনাঞ্চল সংৰক্ষণেই হওক বা নদী প্ৰদূৰণ হওক, আৰু পৰিৱেশ বান্ধা প্ৰযুক্তি মানে ব্যয়ৱাৰ কৰাটো অত্যন্ত প্ৰয়োজনীয় আৰু, যদি এইবিলাক নকৰে তেতিয়া মানে এ প্ৰভাৱ পেলাব আৰু পৰিৱেশৰ ওপৰতে,
মানে এই বস্তুৰ নিৰ্মান কৰাত কি কি সমস্যা আহে?
সমস্যা চা এই ফৰত মানে পাহাৰীয়া অঞ্চলে হওক বা প্ৰতিকূুল বতৰ, বা বানপানীয়ে হওক বা ভূমিস্খলন হওক, তাৰ এইবিলাক মানে নিৰ্মাণ কৰাটো মানে অধিক সেই আৰু মানে, টান হৈ পৰে আৰু যিহেতু এইবিলাক সীমান্তৱৰ্তী অঞ্চল ন, দূৰ হৈ যায় বহুত, সেইকাৰণে।
অ', আচ্ছা, এনে আধুনিক প্ৰযুক্তিয়ে কেনেকে সহায় কৰিব পাৰে ইয়াতে?
আধুনিক প্ৰযুক্তি এটা জি আৰ এছেই হওঁক বা জিপ-জি পি এছ হওঁক বা ড্ৰোন হওঁক, স্মাৰ্ট লেন্স, সেইবিলাকৰ মানে আৰু উপগ্ৰহৰ চিত্ৰ-চিত্ৰ সেইবিলাকৰ সহায়ত মানে নিৰীক্ষণ কৰাটো সহজ আৰু।
অ' অ', ভৱিষ্যতে এই বস্তুটো উন্নত হ'ব নে?
অ', ভৱিষ্যতে উন্নত কৰিব পাৰি আৰু চা সেইবিলাক উন্নত কৰিব কাৰণে ৰাস্তাটো ভাল কৰিব লাগিব বা সেউজ শক্তি যিবিলাক আছে মানে এইবিলাক বা ডিজিটেল সংযোগ কৰিব লাগিব, উম, চে'কপ'ষ্ট বিলাক, আমি স্মাৰ্ট কৰিব লাগিব বা পৰিবহন ব্যৱস্থাটো যিটো আছে সেই পৰিবহন ব্যৱস্থাটো উন্নত কৰিব লাগিব।
অ'।
আৰু মানে যিবিলাক স্থানীয় লোক আছে আৰু সেইবিলাকৰ অংশগ্ৰহণ কৰিব লাগিব, অংশগ্ৰহণ কৰিব লাগিব সুবিধা প্ৰদান কৰিব লাগিব আৰু। তেতিয়াই মানে আন্তঃগাঁথনিটো উন্নত কৰিব পাৰি আৰু।
মানে তোৰ আন্তঃগাঁথনি বোলা বস্তুটো মানে অকল সুৰক্ষাৰ বিষয় নহয় মানে ন, ই মানে শিক্ষা, স্বাস্থ্য, বাণিজ্য, এইবোৰ মানে উন্নত জীৱনৰ ভিত্তি আৰু।
অ' অ', সেইটোৱেই। মানে চা কথাটোটো ঠিকেই কৈছা, কাৰণ হৈছে যেতিয়া শক্তিশালী সীমান্তৰ আন্তঃগাঁথনি মানে এখন দেশৰ মানে এটা সামগ্ৰিক উন্নয়ন আৰু উন্নয়ন জুচ স্থিতিশীলতা আছে, স্থিতিশীলতাৰ বাবে অত্যন্ত প্ৰয়োজন আৰু কাৰণ উন্নয়ন আৰু পৰিৱেশ-পৰিৱেশ সংৰখ খনৰ মাজত মানে ভাৰসাম্য ৰখাটো সেইটোৱেই, মানে সমানে গুৰুত্বপূৰ্ণ আৰু উন্নয়নটো যিমান কৰিলেও মানে ভাৰসাম্যটো সিমান মানে মেইনটেইন কৰি ৰাখিব লাগিব আৰু।
অ' অ', সেইটোৱে আৰু।
উম উম।
ভাল লাগিলে আৰু কথাখিনি পাতি। সীমান্ত গাঁথনিৰ বিষয়ে জানিব পাৰিলোঁ সীমান্ত গাঁথনিৰ বিষয়ে জানিব পাৰিলোঁ বুলো কথাখিনিৰ জৰিয়তে।
অ' অ' অ'।
সেইয়েই আৰু।
উম।